হেল্ল ' অ' সেইৰি অ' শুনিলো- শুনিলো
অ ' ইমান আম পাহিছো তহঁতি আজি
এগাল -এগাল আৰু ও এ এই পথাৰ চাইদৰ খিনিহে পাৰিলে ইফালৰ খিনি আছে এ ধম ধমকে পৰি থাকিলে চোতাালাবো গোট।
ভাত কেৰেলাবোৰ পকি গৈছোগে চোন ভাত কেৰেলা পকি গৈছোগে। পকিবলৈ নিদিব লাগে আকৌ।
পাৰিবলৈ আজি পাৰিলে ওপৰলৈ উঠি যোৱাবৌ মই ভাল মই গুটিবোৰ খুটু খুটু উঠাই নহয় ভাল পাওঁ খাই।
ভালপাওঁ এতিয়া সেই তাত দুটামান ভাজি মৰি হেৰিতটো লগাবলৈ অহা কথা আছিলে এতিয়া বৰুষুণ। টেপটোত এই টিং বেকাকে লগোৱা কথা আছিলে। এতিয়া বৰষুণে আহিলে। দহ হাজাৰ লাগে বুলি ক'লে দহ হাজাৰ ছশ
আকৌ
চ পে মিক্সখ এক একত্ৰিশ হোজাৰ আঠশ সিহতি সেই মই আকৌ লৰা ওচৰলে যাম নহয় কাইলৈৰ পৰা পক্ষা ন এইটো আজি লগাই দিবলৈ কছিল এতিয়া বৰষুণেই নহয় আজি নোৱাৰিমো চাগে
আজি লাহঁতেও প্ৰেক্টিচ নহ'ব পাৰে বত বোদ
বন্ধ বন্ধ
উম আগবালা বন্ধ তাকে আমবোৰ ইমান বাঢ়িছ ঘৰতে সি কৈছে দেখিছো জেঠাই হেৰিয়ত হেোৱ চা তাকে মননিয় আছে ন তাত মন
খেলি আছ মৰ চ এখন খেলি আছ মেগী এক বনাই দিলো খালা আম অকমান খালা আমাৰ ঘৰত তিবাৰ ভিত এটা জেগা এটা থাকে আৰু দৰি নুখুে
অ আমাৰ ঘৰত আকৌ আমমানি কৰি থাকে আৌ
আমি একেটাাত চঠাইতে থাকো যে অ আমকহে াল একো খোৱাই নে মা কতিমা চকুৱ গুচা গুটিয়ালো ভাজিম ভাত কেেলা ক ন ভ যিক বুলি ভাবি পেলাই জুগা কৰি থৈছোঁজ দাইালখনান বালো উ আলুৱে ভাব কেৰেলাই কাটি ত ইহঁতিও খালে এহঁতে নহয় কাম কৰা মানুহকেইটাই এতিয়া এঘাৰটা বজিলে আজি নহবগৈ চাগে
উম মই সেই বুধ দালি কেইটামান বনালো বিলাহী দি তাৰ তাৰপ সি জিকাই লৈ ভাজি থৈ
অই বুধ দালি আনিবলৈ বন্ধই কৰিলো পুোক উঠি যায় দিন খালো থাকি যায় এতিয়া পুৱা আনো কেনেকে আনো
উম নাজানা আকৌ বনাবলে ভালকে ভ সেইবোৰ হেৰি কৰিব নহয় একদম কোমলকে হেৰি কৰিেলাই ভি ভাজিগেব দি পেল আৰু কুকাৰত তাকৰকে দি সিজাই পেল ভাজি কৰি পেলাব পৰা নহয় তেলটো মাৰি ভাজি গতেট শুুৱাই দিলে ভাবি হয়
অ তানোগো নহয় নহয় আধা কেজি আনিলে সৰহ হয় আৰু মই বেছিকে ম গু দালি দিিয় চূৰাা যেতিয়া বনাওঁ আকৌ বুট দালিতে ৰহৰ দালিতে থাকি যায় এইবাৰ আনিব দিয়াই নে
উম
কাবেলী বুত এপুৱা আনি পেলাই দিলো এইবাৰ বহুত বৰষুণ কাইলৈ সাত নালাগে কিিব যান
তলৈ নেকি
অ,
তাকে, হে আজি ঘৰত মাছ থাকিলে নাজানো লাঙিন ম।। জিমিলে মাৰিছিলো।।
তাইেৰি চাস ন
আহ কৈছিলে ভৱালেহে হ'ব বা মাকচোন মোলৈ অ পাহৰিলোৱে বুলি কৈছে দে ভাই যে কালিয়েে নাবা অঁঃ কালি মোৰ লগত পতা তাই পাইছে আকৌ
এতিয়া টো টকা পঞ্চাশ টকা মান হল বুলি কৈছিলে।
হি হি হক দে।
হওঁক নিজৰ ৰিচাচৰ খৰচটোকে ওলাব।
হেৰি
তেতিয়া এতিয়া মই এইবোৰ কিবা উদ্য চদ্ধ্য কৰি থাকিব লাগে হব পয় লোৱাৰ আগতে তুমি সেই বোৰ নাজানা নহয়
এই কি যোৱ কালি সুধিছিলোঁ। এই মেলাখন আজিৰ পৰা হ'ব বুলি কৈছে একৈশ জুন।। জুন জুলাইলৈ নে কি জুলাইলৈকে থাকিব
এক একত্ৰিশ জুলাই একত্ৰিশ জুলাই।। উম পাবা তেনেকে কেলে গৈছিল টো কাবাই দুষ্ট কৰিছে মই চুই দিওঁ চাওঁ ভাল হৈ যাব। এতিয়া শুব লাগিব দেই কেলৈ পোহৰ লাগিব। ন
মেগী খালা নাই
হ'ব আজি খোৱাব
মন অ ভাল
মোৰ গুৰি দাতঁ এটা।। অ বতৰ পেলাই ললে মই আকৌ মানুহকেইটাই আহে বুলি মাতি দাইলে।। হৰকে দিলোঁ
ভাত খুৱাব লাগিব নেকি
দিনটো কৰিলে হেঁতেন নহয় টাইম লয় নহয়
উম,
এতিয়া আৰু সেইয়া হে হ'ল
অ সুমিত
ক গাড়ী সেইখন বাবা দাদাৰ ভাগৰ জামিতিহে সেইটো তাত গাড়ী নাই কেইলে জামিতি বাকচ উলিয়াম আকৌ ই গুৰি দাঁত এটা মুঢ়াটো লৰি আছে। মঙহ ভিতৰত আছে
কি
তেতিয়া সেইটো বিষ গুৰি দাঁততো ওপৰবোৰ সৰিলে ।গুৰি মঙহৰ ভিতৰত সোমাই থকা দাঁত লৰি আছে এতিয়া। হয়তো বিষ হয়। জিভা খন গৈয়ে থাকে। লৰিয়ে থাকে গুচি অহা হেতেন ভাল আছিলে
অ কলৈ গ'ল
গা ধুবলৈা বুলি লৈছ চুলি দাৰি কাটি
উম,
মিনাহঁতৰ ঘৰৰ পৰা কাজি নেমু চাৰিটা কণ জলকীয়া এগাল দেখা হেতেনো বিচ্যুতি খালি হেতেন অকণ অকণ কণ জলকীয়াবোৰ। আমাৰ ইয়াত ৰোৱা ী হৈ থাকে বস্তু ইঘৰ সিঘৰে বস্তু দিয়ে নহয় এতিয়া জুতি অ দিয়ে দিয়ে জুতি মামিহঁতে।। ৰুটি বনাই মেলি দিয়ে মোক আৰু।। কল পচলা বনাই দিবচোন বুলি কৈছো
কলপচলা এইবাৰ খাবলে নহ'লচোন এতিয়া আমাৰ ঘৰৰ পৰাো দিব পাৰে নহয় কাটি পেলাই ঘৰৰ পৰা
সহতি গাঁৱৰ মানুহ এতিয়া ম মু ঘে কৈ পিছে ভলুকা বাঁহ কেইটা মান মাহঁতৰ বাৰীত আছে বাৰু খৰিছা বনাবলৈ। এতিয়া গাঁৱৰ মানুহ খেহেত। কে অ ন
ঘৰৰ পৰাহে পাব লাগিছিলে। উ
মইহে বস্তুটো এদিন ফল পচলাটকো এবছৰ দিলো এইবাৰ এনে
এ সিবা দিয়া তই দিয়াহে খাইছিলো ঘৰত হোননহতে নাই নহয় মাই কাটিবলৈকে নিদিয়ে নহয়।
কল পচলা খাব লাগে ।এইবোৰ বস্তু আমাৰ মামীহঁতে বনাই কনাই দিয়ে আকৌ পাই ।আজি মামীয়ে লোলো মামীয়েও বনোৱাৰ কথা আছে। আছে আকৌ মামি যাব এ মামা থাকিব সোমবাৰে যাবগে আধাৰ লিংক কৰিব লাগে যে গেছত
মামা অকলে থাকিব পাৰিব
আজিৰ দিনটোৱেহে কাই আজিৰ দিনটোহে কাইলৈ যাবগে আৰু দিনটো ৰাতিয়ে কাইলৈ আধাৰটো এনেকৈ মৰিয় যাব লাগিছে নাহ আনিলৈ যোৱা নাই কালিও ফোন মাৰিছে এতিয়া বস্তু পোৱা আশাত মই বোলো নাম মাৰে গা বেয়া বোলে ঢলবাহী দে বাবা ৰন্ধা পাৰ হৈ যাব
কোলাই ফোন মাইছে বা
মোলে লৈ আহিছে জোঁৱাইটো তই চ লাও শাক দিম আৰু
অ কিবা বিয়া আছে নি?
ভনীয়েকৰ জীয়েক বিয়া হ'ল নহয় খালি সাতদিনীয়াধৰা গল সব পাব ন পাব লাগে যে ফোন মাৰিব এতিয়া আমাৰ আগত লোৱা পৰীক্ষা খবৰকে নোললেয়
তেতিয়া হলে আকৌ দিব লাগিব ইমানকে
সেইটো সে দিব লাগিব বিয়াতে পৰীক্ষা এয়া পাৰ্থক্য নহয় আমি কৰ্ত্যবোতো কৰি নযাও এনেকুৱা বতৰ কাইলৈও নাযাওঁ একেবাৰে বিয়া তিন তাৰিখে বিয়ালৈহে যাম মেখেলা এখন দিম তাৰছত দে নহয় প্ৰতিভাৰ ভয়ক য সেলুৰ বাহ হ'ব বহুত হল আহি থাকে এইয় পানী বাঢ়ে এই হে হা
উম
তাৰে এটা পাটৰ কাপোৰ যোৰ দিলো আৰু
কোনে ডাঙৰ
অ ছোৱালীকো দিছা নে উ
উম
হেৰি বেদে ছোৱালীহঁতৰ আঙঠিয় তাত এ দিলে মই এটা আহিছে এনেকে মেখেলা আহিছো নহয় মেখেলা একো নেই দি কলুৱে আ মং কি ভালত ত চাগল এতিয়া হ'লেও ব নহয়
উম তাকে দিবি যাব লাগে যি হলেও মিলি থাকিব লাগে। দি দিবি এবাৰে দিব লাগে
আকা
দি দিবি চবককে দিয়া হৈছে হা
আমাৰ কাম নহয় আৰু আজি মান
অ আজি কাম নহ' ব বতৰ বেয়া যদি আমাৰ এইফালে আকৌ বতৰো ধুনীয়া একৌ ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই অ আহিবও পাৰে বৰষুণ উম উম তাকে হ'ব দে মুনলে চাবি সি য দেই চাই চা তাক মুনুক হিৰলৈ যাব কত আছে সি কত আছে হ'ব দে
কি আমাৰ কৰিছে হয় নাই
কোনে ধোৱাব?
আছে
লেট্ৰিন কৈছে নি হেল্ল' হ'ব দে